হেল্ল'
হেল্ল' শুনিছ। উম -উম শুনিছো শুনিছো ক'
কিবা কৰি আছিলি নেকি?
নাই নাই
অ' অ'ব্যস্ত নাই নহয় তই একো বেলেগ কামত
নাই নাই ক '
অ 'নাই মোৰ লগত মই তোৰ লগত এ কথা কেইটামান পাতিবলৈ ফোন কৰিলো তোক কিবা এটা। সুধিবলৈ আছিলে।
সুধ
অ' তোৰ জন্মদিন কেতিয়া?
মোৰ জন্মদিন বছৰৰ বছৰত মানে এবাৰ আহে এইটো বাৰু সকলোৰে জন্মদিন বছৰত এবাৰ আহে। আৰু সেই দিনটো টো মোৰ বাবে বহুতেই বিশেষ মই সেই দিনটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ। কি কেতিয়া আহিব যিহেতুকে বছৰত এদিনে আহে এদিনে আমি জন্মদিন পালন কৰোঁ মোৰ মানে এনেকুৱা লাগি থাকে কি মোৰ কেতিয়া আহিব জন্মদিনটো কেতিয়া আহিব কেতিয়া আহিব।
উ তোৰ জন্মদিন ইমান কিয় ভাল লাগে তোৰ।
জন্মদিনত পৰিয়াল বন্ধু বান্ধৱী আৰু তাৰপিছত ককা আইতা চবেই মানে মোক শুভেচ্ছা জনায় আৰু সকলোৰে মৰম দেখুৱায় সেয়েহে দিনটো মোৰ বহুতে ভাল লাগে। সেইকাৰণে মই মানে। সবেই যিহেতু। তোকে মোক আশীৰ্বাদ দিয়ে আৰু মোক চবেই কয় কি তোৰ শুভেচ্ছা জনায়। সেইকাৰণে মোৰ মানে জন্মদিনটো ভাল লাগে। আৰু গোটেইখিনি মানুহে। মোৰ মানে জন্মদিনটো অধিক ভাল কৰি তোলে আৰু।
উ বাকী তই জন্মদিনৰ মানে আহ পুৱাই তই কি কৰ জন্মদিনৰ দিনা।
মই পুৱাতেই সোনকালেই উঠোঁ। গা ধুই। নতুন কাপোৰ পিন্ধোঁ। তাৰপিছত দেউতা আমাৰ। আশীৰ্বাদ লওঁ। আৰু দিনটো আনন্দ। দৰে আৰম্ভ কৰোঁ। মই উঠি গা পা ধুই আৰু মই মন্দিৰলৈ যাওঁ। মই শিৱ মন্দিৰলৈ যাওঁ তাত সেৱা জনাই আৰু ককা আইতা মানে মোৰ দেউতাৰ ফালৰৰতো ককা আইতা নাই আৰু মোৰ মাৰ ফালৰ যদি যাব পাৰি মানে যদি কিবা কাৰণত যোৱা হয়। তেতিয়া ককা আইতাত তালৈও যাওঁ। আৰু তাত যাই মই সেৱা লও ককাইত তেতিয়াৰ পৰা তাৰপিছত মই মা-দেউতাৰ পৰাও লও আৰু তেনেকেই দিনটো আৰম্ভণি কৰি দিও আৰু তেনেকে
অ' তই এনে জন্মদিনৰ দিনা নতুন কাপোৰ-কানি পিন্ধিবলৈ মানে ভাল পাওনে?
উম-উম বহুতেই বেছি ভাল পাও। জন্মদিনত নতুন কাপোৰ পিন্ধিলেই নিজকে বিশেষ অনুভৱ হয়। মানে তো ৰাতিপুৱাই যেতিয়া গা-পা ধুই কিনে তই নতুন কাপোৰ যোৰ পিন্ধিবি কিমানেই বেছি ভাল লাগে, গোটেই মানে এনেকুৱা লাগে কি আৰু তইতো এনেও পূজা বিহু এইবোৰতো তই নতুন কাপোৰ কাপোৰ মানে পাৱয়ে, ঘৰৰ পৰাটোক দিয়ে আৰু এনেও তই নতুন কাপোৰ কিনিয়ে থাক বজাৰলৈ গ'লে বা কিবা হ'লে গ'লে কিন্তু জন্মদিনৰ জন্মদিনৰ দিনা যিজোৰ নতু নতুন কাপোৰ পিন্ধো সেইটো বহুতেই বি বিশেষ। হয় মোৰ কাৰণে। মোৰ কাৰণে নহয় চবৰে কাৰণে হয়। সেইকাৰণে অলপ বেছিয়ে বিশেষ হয়।
বাকী তই এনে জন্মদিনৰ দিনা বন্ধু-বান্ধৱৰ পৰা মানে শুভেচ্ছা পাও নে?
পাও বহু বন্ধুৱে ফোন কৰে। তাৰপিছত বাৰ্তা পঠাই আৰু মোক শুভেচ্ছা জনায় সেই বোৰ মই সেইবোৰ পাই মোৰ বহুতেই মানে ভাল লাগে। আৰু তোৰ আজিকালিতো জানায় ছ'চিয়েল মিডিয়াৰ যুগ হৈছে তাতো চবেই মোক শুভেচ্ছা জনায় মোৰ। মোৰ মোক চিনি নোপোৱা মানুহ। কিছুমানেও মোক শুভেচ্ছা জনায় ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে।
সেইটোৱে।
বাকী তইনে জন্মদিনৰ দিনা বিশেষ কিবা আয়োজন কৰ ন ঘৰত বা মানে ওলাই মেলি যোৱা বা কিবা তেনেকুৱ মানে কিবা জন্মদিন বুলি তই কিবা আয়োজন কৰ ন
কেতিয়াবা ঘৰত সৰু আয়োজন কৰা হয়, পৰিয়ালৰ লগত সকলো সদস্য একেলগে বহো আৰু আনন্দ মানে কি বুলি এতিয়া ঘৰতো পতা হয় আৰু মানে বাহিৰতো পতা যায় বাৰু গোটেইখিনি মানুহক মাতি খোৱাই এসাঁজ আৰু বন্ধু-বান্ধৱীক মাতি কিন্তু। সেইখিনিয়ে আৰু আৰু মানে ইমানেই বেছি ভাল লাগে যেতিয়া তই একেলগে বহিবি একেলগে আনন্দ কৰিবি।
অ', অ' বাকি তই এনে কেক চেক কাট নে বাৰ্থ মানে জন্মদিনৰ দিনা তই কেক চেক কটা হয়নে?
জন্মদিনৰ দিনা কেক কটা হয়। কেকটো চবেই কাটে আৰু কেক কটাৰ সময়ত সকলো বহুত আনন্দ কৰে আৰু ফটো তোলে। আৰু ময়ো ফটো তুলি বহুতেই বেছি ভাল আৰু মই মানে মোৰ জন্মদিনৰ দিনা ৰাতিপুৱা উঠি মই এটা কথাকে ভাবোঁ কেতিয়া মই কেক কাটিবলৈ পাম কেতিয়া মোৰ কাষত মান মানুহবোৰে থিয় হয় মা দেউতা মোৰ গোটেই পৰিয়াল আৰু যিবোৰ মানুহক মতা হয় মোৰ জন্মদিনলে। সেইবোৰ মানুহে কেতিয়া মোৰ জন্মদিনটোৰ বাবে হাত চাপৰি মাৰিব মোক জন্মদিন শুভেচ্ছা ক'ব মই বহুতেই বেছি এক্সাইটেড হৈ থাকোঁ সেনেকেই আৰু মই বহুতেই বেছি। ভাল পাওঁ কেক কাটি।
অ' বাকী এনে তোৰ জন্মদিনৰ তোৰ মানে গোটেই দিনটো তই জন্মদিনটো পাৰ কৰি মেলি মানে জন্মদিনৰতো চবতকে ভাল লগা বা চবতকে তোৰ প্ৰিয় অংশ কোনটো হয় মানে দটোো কিবা এটা এনেকুৱ বিশষ মানে ভাল।
আটাইতকৈ ভাল লাগে কেক কটাটো যিটোটোক মই ক'লোঁ অথনি আৰু বন্ধু বান্ধৱীৰ লগত সময় কটোৱা ইমানেই বেছি ভাল লাগে সেইখিনি। সময় সিহঁতে যেতিয়া মোৰ ঘৰলৈ আহে, আহি কিনে আমি একেলগে খেলোঁ আমি একেলগে কেক কাটো আৰু লগত মা দেউতা গোটেই পৰিয়ালটোৰ লগত বহি এসাঁজ খোৱা মানে গোটেইখিনিয়ে। ভাল লাগে গোটেই দিনটোৱেই মোৰ ভাল লাগে আচলতে এ কোৱা নাই কি এটা প্ৰিয় অংশ বুলি কিন্তু মোৰ চবতছে প্ৰিয় অংশ অংশ বুলি ক'বলৈ হ'লে কেক কটা আৰু। বন্ধু বান্ধৱীৰ লগত সময় কট কটোৱাটো।
বাকী তই এনেই জন্মদিন বুলি কলেতো ত উপহাৰৰ বাবে চবেই মানে ৰখি থাকে ত তই তেনেকে কিবা মানে উপহাৰ পাওনে বা তোৰ উপহাৰৰ কাৰণে তোৰ কেনেকুৱা তোৰ আগ্ৰহ কেনেকুৱা হৈ থাকে মনতটো কেনেকুৱা লাগি থাকে তোৰ।
অ' কেতিয়াবা বন্ধু বা পৰিয়ালৰ সদস্যই উপহাৰ দিয়ে। উপহাৰৰ মূল্য ডাঙৰ। সৰু কথা নহয়। মৰমটোৱে ডাঙৰ কথা তোৰ এনেকুৱাও আছে। কিছুমানে সৰু উপহাৰ দিয়ে আৰু কিছুমানে ডাঙৰ উপহাৰ দিয়ে। কিন্তু মই মোৰ কাৰণে এনেকুৱা নহয় কি ইহঁতে যদি ডাঙৰ দিছে কিয় ইহঁতে মোক সৰু দিব বা ইহঁতে যদি সৰু দিছে কিয় মোক দিব সৰু ডাঙৰেই দিব লাগে এনেকুৱা নহয়। মৰম কৰি। কিনে যে তোক কাৰণে উপহাৰ এটা আনিছে সেই। টোৱে বহুত ডাঙৰ কথা। বুলি ভাবোঁ মই সেইটোৱে। উপহাৰ ডাঙৰ বস্তু নহয় তোক যিখিনি মৰম কৰে সেইখিনি চবচে বেছি ডাঙৰ বস্তু আৰু যদি মোৰ জন্মদিনত মোৰ কাৰণে উপহাৰ নানেও তেতিয়াও মই মানে সন্তুষ্ট। হ'ম কাৰণ কিয় মৰমটোতো মোক কৰেই উপহাৰ মোক আজিহে দিব। কি হ'ব উপহাৰটো দিলে মই ভাবোঁ উপহাৰতকৈ মৰমখিনি পোৱাটো বেছি জৰুৰী হয় আৰু আৰু গুৰুত্বপূৰ্ণ হয়।
অ ঠিকেই বাকী তই এনেই জন্মদিনৰ দিনা কেনেকুৱা ধৰণৰ মানে খোৱা বা কিবা তেনেকুৱা ধৰণৰ কিবা চখ আছেনে বা জন্মদিনত তই এনে কি খোৱা হয় সাধাৰণতে তোৰ
বিভিন্ন ধৰণৰ খাদ্য খোৱা হয় দেই। কেক মিঠাই আৰু আন ভাল লগা খাদ্য থাকে। তোৰ যেনেকে আজিকালিতো আ কৰ যেতিয়া মই সৰু আছিলোঁ তেতিয়া বাৰ্থডে' বুলততো এনেকুৱা হয় কেক এপিচ দিয়ে বা মিঠা এটা দিয়ে আৰু বুন্দিয়া ভুজিয়া দিয়ে এনেকুৱাকৈ দিয়া আছিল নিমকি দিয়ে। কিন্তু এতিয়তো অলপমান ভাললে গৈছে আৰু মানে অলপ হেৰিকে দিয়ে আৰু ত' বিভিন্ন বস্তু ষ্টু দিয়ে টুৰ। কেক দিয়ে মিঠাই দিয়ে আৰু জুচ দিয়ে এনেকুৱাকৈ চৰ্বাত দিয়ে। বহুতেই বস্তুটোিয়
অ এই তোৰ সৰু কালৰ মানে আচলতে শৈশৱৰ জন্মদিন সকলোৰে সকলোৰে বাবে এটা মানে খুব ভাল লগা স্মৃতি আৰু তোৰ তই তোৰ চাগে তেনেকুৱা কিবা স্মৃতি আছে শৈশৱৰ জন্মদিনত তেনেকুৱা কিবা তোৰ স্মৃতি আছেনে বাট তই ক'ব বিচাৰিবিনেে কিবা তেনেকুৱা স্মৃতিৰ কথা।
অঁ অঁ! সৰুতে জন্মদিনত বন্ধু বান্ধৱীৰ মাতি বহুত খেল ধেমালি কৰিছিলে সেই স্মৃতি আজিও মনত আছে আৰু তোৰ বেছি মানুহ মতা নাযায় কেইটামান মানুহ মতা যায়। আৰু সেইকেইটাৰ ভিতৰতে আমি জন্মদিন পালন কৰিছিলোঁ আৰু বেছিকৈ ভাল লাগে যেতিয়া বন্ধু বান্ধৱীসকলে আহে আহি কিনে আমি খেলিছিলোঁ বহুত। সেইবোৰে ভাল লাগে আৰু, তেতিয়া ককা আইতা আমি একেলগে আছিলো গোটেইখিনি আমি পৰিয়ালটোৱে থাকোঁ। ভাল লাগে আৰু সেইখিনি সময় আৰু আমি তেতিয়া সৰু থাকোঁতে তোৰ কেনেকুৱা আছিল জন্মদিন বুলি ক'লেই দেউতাই বা মায়ে কোচত উঠাই লয়। এতিয়াতো নোৱাৰে বাৰু সেইটো মোৰ মানে আটাইতকৈ প্ৰিয়ংক আছিল যেতিয়া ৰাতিপুৱা উঠিয়ে কোচত উঠাই লয় আৰু কয় কি জন্মদিনৰ শুভেচ্ছা থাকিল তোমালৈ বহুতেই বেছি ভাল লাগে সেইখিনি সময় মোৰ কাৰণে
অঁ বাকী তই এনেই জন্মদিনত বাহিৰলৈ ঘূৰিবলৈ মানে তোৰ তেনেকুৱা যোৱা হয়নে বা তই ঘূৰিবলৈ ফুৰিবলৈ তেনেকুৱা কি কেনেকুৱা পাওঁ মানে, জন্মদিনৰ দিনা বহুতৰে মানে তেনেকুৱা লাগে যে ভাল পায় বাহিৰত মানে ওলাই গৈ অলপমান তোৰ তেনেকুৱা কিবা
কেতিয়াবা পৰিয়াল বা বন্ধু বান্ধৱীৰ লগত বাহিৰলৈ যাওঁ। সেইখিনি সময়খিনি বহুত আনন্দৰে পাৰ হৈ যায়। তোক যেনেকৈ ক'লো। কেতিয়াবা কেইটাবাও জন্মদিনত মই বাহিৰলৈ খাবলৈ গৈছোঁ। বাহিৰত পালন কৰা হৈছিল আৰু তোৰ সেই বাহিৰত যে পালন কৰা হৈছিল মই পৰিয়ালৰ লগত আৰু বন্ধু বান্ধৱীৰ লগতে চাওঁ। আৰু সময়টো কেনেকৈ পাৰ হৈ যায়। ক'বই নোৱাৰোঁ কেনেকৈ গুচি যায়।
তাকে এনেকুৱা সময়বোৰ আচলতে মন যায় ধৰি ৰাখিবলৈ কিন্তু ধৰি ৰাখিব নোৱাৰি। বাকী তই এনে জন্মদিনৰ পৰা কি শিকিব পাৰ কচোন মানে তই কেনেকুৱা ধৰণৰ বস্তুবোৰ কথাবোৰ তই শিকিব পাৰ বা বুজিব পাৰ যিয়ে তোক মানে এটা আহ কিবা এটা তোক শিকাই যায় মানে এনেকুৱা কিবা।
আহ', জন্মদিনে আমাক জীৱনৰ মূল্য বুজায়। প্ৰথম কথা দেই আৰু নতুন বছৰৰ নতুন লক্ষ্য লৈ আগবাঢ়িবলৈ উশাহ দিয়ে। মানে তোৰ? কেনেকৈ তোৰ শৈশৱত যি হ'ল হৈ গ'ল এতিয়া নতুন বছৰ মোৰ কাৰণে তো মই নতুন বছৰটো কেনেকৈ আগবাঢ়া। সেনেক সেইটো বস্তু শিকায়। আৰু বহুত বস্তু এনেকুৱা নহয় কি তোৰ জীৱনত সদায় তই সুখীয়ে হৈ থাকিব পাৰিবি কেতিয়াবা তো তাৰ মানে দুখ দুখীও হ'ব লাগিব। কেতিয়াবা দুশ লাগিব পাৰে ত', সেইবোৰ বস্তু সেই কৰি স্মৃতি হিচাপে ৰাখি কিনে কেনেকে আগবাঢ়িবলৈ যাব লাগে সেইটো শিকায় জন্মদিনে। মানে মই মই শিকিব পাওঁ আৰু সেইখিনি বস্তুৱেই জন্মদিনত।
অহ ', - অহ ', দে তোৰ লগত কথা পাতি ভাল লাগিলে। আকৌ কেতিয়াবা কিবা থাকিলে তোৰ লগত কথা পাতিম দে।
উম ', - উম ', হ'ব দে।
ঠিক আছে।